হয় ভালে আছেনে আপুনি।
হয় হয় ভালে আছো আপুনি।
অ মই ভালে আছো বাৰ
হয় হয় হয় নিশ্চয়
অ আজি আমি এতিয়া নতুন বিষয়ৰ ওপৰত কথা পাতিব বিচাৰিছো। আমাৰ সম্পৰ্ক বোৰৰ ওপৰত কথা পাতিব বিচাৰিছো। পৰিয়ালৰ সম্পৰ্ক আত্মীয় স্বজন সেইবিলাকৰ ওপৰত কথা পাতিব বিচাৰিছো। আপুনি সাজু আছেনে বাৰু
হয় মই সাজু আছো
হয় এয়া চাওক আজি এই যান্ত্ৰিক যুগত বা ডিজিটেল যুগত আমি মানুহবোৰ সদায় মানুহৰ কাৰণে মানুহ সদায় মানুহৰ বাবে সেই ক্ষেত্ৰত আমি আহ আজিকালি যুগত মানুহে কাম কৰি বা এটা নিৰ্দিষ্ট পৰিৱেশৰ মাজত থাকি থাকি মানুহৰ এনেকুৱা ভাৱ হৈছে মানুহ চব এককেন্দ্ৰ হৈ পৰিছে মানে নিজ নিজকেন্দ্ৰ হৈ পৰিছে। অকল নিজৰ পৰিয়াল কেদি হৈ পৰিছে। আৰু সম্পৰ্ক মানুহৰ মাজৰ যিসমূহ আত আত্মমীয় সম্পৰ্ক হওক বা পৰিয়ালৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত কোনোবাখিনিহ কোনোখিনি ব্যঘাত জমা গৈছে আগৰ সেই আহ উম আগৰ সেই সম্পূৰ্ণ প্ৰকৃত সেই সমূহ সংকৰ সেই সমূহ দেখা পোৱা নাযায়। মানুহৰ সঠাতে আজিকালি দেখ দেখা পোৱা যায় হঠাতে খং উঠে হঠাতে মানুহৰ মুঠ চুই হোৱা দেখা পোৱা যায়। সৰু সৰু কথাতে মানুহৰ মাজত সম্পৰ্ক বোৰ বিচ্ছেদ হোৱা দেখা যায়। আত্মীয় কথাতে বাহিৰক তাকে ক আপুনি কি ভাবে মানুহৰ সেই খুব কম সময়ৰ বাবে হোৱা সেই যোনবিলাক খঙে হওঁক বাক সময়ে সময়ে খুব সঘনে মানুহৰ স্বভাৱ সলনি হক বা মানুহে একেবাৰে নিজৰ মাজতে আবদ্ধ থকাই হওক বেলেগ মানুহৰ কথা নভাবাই হওক সেইখিনি ক্ষ্ৰত কোনবিলাক কাৰে প্ৰভাৱ পেলাইছে বা যাৰ ফলস্বৰূপে এই সম্পৰ্কবোৰ মানৱীয়তা মানুহৰ মাজৰ মানৱীয়তাই হওক বা পৰিয়ালৰ মাজৰ সম্পৰ্কবোৰ ভাত মেলিবলৈ ধৰিছে কোনবিলাক কাৰক এনেকুৱা কোনবিলাক কাৰক আছে যোনবিলাকৰ ফলত সেইসমূহ হৈছে
হয় তাৰ তেনেকুৱা বহুত কাৰণ দেখা যায় বৰ্তমান আচলতে আমি কোনোবা এটা কাৰণত খং উঠিব পাৰে মানুহৰ আচলতে আমি সেই খগ্ৰছ আচলতে কণ্ট্ৰল কৰিব লাগে
হয় হয়
নিয়ন্ত্ৰণ কৰিব লাগে বৰ্তমান মানে আজি আজিকালি যিসকল সৰু সৰু ল ল'ৰা ছোৱালী
হয় হয়
আৰু ল'ৰা ছোৱীবিলাকক খংটো আনতকৈ অত্যাধিক হোৱা দেখা যায় হয় হয় ইয়াৰ আচলতে মূ মূল কাৰণতটো হৈছে যে আমি যে বহুত অত্াধিক পৰিমণে আমি মোবাইল মোবাইল চাওঁ হয় হয় সেই মোবাইলৰ এতিয়া বিভিন্ন ধৰণৰ এপ এপ ওলাইছে মোবাইলত ইনষ্টাগ্ৰাম ফেচ ফেচবুক এনেকুৱা বহুত চচিয়েল মিডিয়া এপ দেখা যায় সেই ছচিয়েল মিডিয়া এপৰ যি বৰ্তমান ৰীলচ আচলতে সেই ভিডিঅ'বিলাক চৰ্ট ভিডিঅ' হয় তেনেকুৱা আচলতে সেইটো এনেকুৱা এটা বস্তু যি মানুহক বহুত বহুত বেছি এডিক্ট কৰে হয় উত্তেজিত কৰে আৰু তাৰ ফলত কি হয় আমাৰ পৰিয়ালৰ পৰিয়ালৰ মাজত সম্পৰ্কটো কমি যায়
হয় হয় হয় একদম একেবাৰে একাষৰীয়া হৈ পৰা হয় একদম মবাইলৰ ভিতৰত সোমাই পৰা হয় হয় হয়
আৰু তাৰ লগতে কি হয় সেই যিবিলাক ৰীল দেখা যায় মোবাইলত সেই ৰিল বিলাক আচলতে কঁচা নহয় সেইবিলাক সেইবিলাক আৰ্টিফিচিয়েলভাৱে সেইবিলাক মানে তৈয়াৰ কৰা যায় প্ৰস্তুত কৰা হয় সেইবাবে সেই বৰ্তমান আমি পৰিয়ালৰ লগত ভালদৰে মিলি জালি মিল মিলিজুলি থাকিবৰ কাৰণে পৰিয়ালৰ লগত সম্পৰ্ক। ফটৌ ভালকৈ ৰাখিবৰ বাবে আমি। সেই এডিকটৰ পৰা আমি আঁতৰি আহিব আহিব লাগিব।
হয়, হয়, হয়, আপুনি এটি বি আপুনি এ এটি কাৰবাৰ কথা সুন্দৰ। ভাৱে বিশ্লেষণ কৰিছে। মই তাত নিশ্চয় সমৰ্থন কৰিছো এতিয়া উম এতিয়া চাওক সেই। অ সম্পৰ্ক সমূহৰ কথা চাবলৈ গ'লে। আহ অন্যান্নয় বহুত সামগ্ৰিকভাৱে কাৰক দেখা পোৱা যায়। তাৰ ভিতৰত আপুনি যিটো ক'লে হাঁহ। সামাজিক মাধ্য়মৰ ব্যৱ্হাৰ। বা মোবাইলৰ ভিতৰত আসক্তি। হৈ পৰাটো কথা স্বাভাৱিক। এতিয়া কি হয় যে ছাত্ৰ ছাত্ৰী। ব্য সকলে যিহেতু অকল পঢ়া বৰ্তমান সময়ত কেৱল পঢ়াৰ মাজতেই ব্যস্ত হৈ থকা দেখ। প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী। মই সকলোোৰ কথা কোৱা নাই প্ৰায়ভাগ যেতিয়া কেৱল পঢ়াৰ ক্ষেত্ৰত। হেৰি হৈ য এতিয়া। তেওঁলোকৰ পঢ়াৰ মাজত। খেতিকে যেতিয়া এক প্ৰকাৰৰ চাপ অনুভৱ কৰে। তেতিয়া সেই চাপৰ পৰা মুক্ত। ক্ত হ'বলৈ তেওঁলোকে আজিকালি খেলা ধূলা নকৰে। ছাত্ৰ ছাত্ৰী সকলে খেলা ধূলাৰ পৰি আঁতৰি আহি। খেলা ধূলাৰ পৰা আঁতৰি আহিছে। তাৰ ফলত কি ক ইয়াৰ উপৰি সৰুৰ পৰা ধৰক যিসমূহ সৰু ছাত্ৰ ছাত্ৰী আছে বা সৰু ল'ৰা ছোৱালী আছে। আজিকালি মাক দেউতাকে তেওঁলোকৰ লগত। যেতিয়া থাকিবলৈ নিজৰ কামৰ বাবে ব্যস্ত হৈ থাকে নিজৰ হেয়ৰ ক্ষেত্ৰত। তেওঁলোকৰ উওমালাবলৈ বা তেওঁলোকক। একা হৈ এককাে ৰাখিবলৈ। মোবাইল টো হাতত তুলি দিয়ে। ফলস্বৰূপে কি হয় যে তেওঁলোকে নিজৰ মনৰ ভাৱসমূহ হেঁচি ৰাখি। তেওঁলোকৰ নিজৰ মনৰ ভাৱ মই। বাচি ৰাখি কানি কানি মোবাইলটো ল তেওঁলোকে এটা শৰ্ট ৰিলচ অপেন কৰে। আৰু সেই চল চত। আটিচিয়েল সেইৰিলচসমুহ। কৰাৰ মাজতেই তেখেতে নিজক অনুভূতিবিলাক শ্বেয়াৰ কৰে নিজৰ অনুভূতিবিলাক পাই থাকে শ্বৰ্ট ডপামিন পাই থাকে শ্বৰ্ট ডপামিন পোৱাৰ ফলত কি হয় আমাৰ যি আমাৰ যিটো মগজ আছে মগজুতে আৰু অত্যাধিক বিচাৰিব পাম চদপামিন অত্যাধিক বিচাৰে অত্যাধিক বিচৰা ফলত কি হব তেতিয়া তেখেতৰ সময় বা পেৰেন্টছৰ যেতিয়া সেই মোবাইলৰ প্ৰয়োজন হ'ব তেখেতৰ পৰা যেতিয়া আঁতৰাই নিব তেখেতক সেই মগজুৱে যেতিয়া যিহেতু দোপামীন বিচাৰী আছে যেতিয়া মোবাইলটো দি দিয়া হ'ব তেত তিয়া তেখেতৰ হঠাৎ হঠাতে উম কি হৈ যাব খঙ খুব কম সময়ত খঙৰ সৃষ্টি হয় সেই কথাটো দেখা পোৱা যায় যাৰ ফলস্বৰূপে আজি অহ ফোন সন্তানৰ মাজত পিতৃ মাতৃৰ মাজত খুব সঘনে কাজিয়া হোৱা দেখা যায় মোবাইল ক্ষেত্ৰতে হওক বা মোবাইলৰ ক্ষেত্ৰত মুঠতে সেয়াৰ ক্ষেত্ৰতে হওক আপুনি সেই বিষয়ে কৈছে যে সামাজিক মাধ্যম ইয়াৰ উপৰি গেমসমূহ যিসমূহ আজি আজি কালি গেম ওলাইছে সেই গেমসমূহৰ কথা কৈছো অত্যাধিকভাৱে আসক্ত হোৱা দেখা দেখা পাইছে আন যাৰ ফলস্বৰূপে সেই মোবাইল বা এপসমূহে আপুনি চাওক বাস্তৱ জীৱনত আমাৰ পৰিয়ালৰ মাজত যত আমাৰ একেবাৰে পৰিয়ালৰ মাজৰ সম্পৰ্কসমূহলৈ সোমাই পৰিছে ইয়াৰোপৰি আমি আজি আপুনি চাওক প্ৰেম আমি যদি অলপ হেৰি ক্ষেত্ৰখনলৈ যাওঁ প্ৰেম ভাল পোৱা ক্ষেত্ৰখনলৈ যাওঁ আজিকালি সেই বস্তুসমূহ ক'ত টিকি আছে আজি আমাৰ সেই বস্তুখিনি এটা ইনষ্টাগ্ৰামৰ পাছপৰ্টৰ মাজতে গোটেই বিশ্বাসখিন টিকি আছে
হয় হয় হয়
খিনিৰ মাজলৈ কিমান খিনি মাজত মাজলে আমাৰ সম্পৰ্কৰ মাজলৈ কিমানখিনি এটা আৰ্টিফিচিয়েল এটা মাত্ৰ কৃত্ৰিম এটা পাছপৰ্ডে আমাৰ মাজত এটা ভৰসা ভৰসা একদম নিৰ্ণয় কৰি আছে। গতিকে সেই ক্ষেত্ৰ খিনি মই ভাবো কোনোবা খিনি নয় কোনোবািনি সেই ডিজট টেল মাধ্যম সমূহে, এটা কাৰক ডিজিটেল মাধ্যম সমূহো হয় ডিজিটেল মাধ্যম সমূহ থকা এপছসমূহো হয়। বা এপ্লিকেশচন বিলাকো হয়। ছফ্ৱেৰ বিলাকো হয়।
হয় হয়।
আৰু দ্বিতীয় কথা হৈ গ'ল কি আজিকালি মানুহে নিজৰ কথা কেৱল নিজৰ কথা ভাবিবলৈ লয়।
হয়।
মানুহৰ মানৱীয়তা কমি গৈছে। বাট পথত পৰি থকা বাট বাট পথত পৰি থকা এজন ব্যক্তিক উঠাবলৈ যাবলৈ কুণ্ঠাবোধ কৰে।
হয়
একৰ কে কেৱল নিজৰ মাজত তেখেত হিৰ হৈ আছে। কাৰণ কিয়, কাৰণ মানুহ সমূহ সেইটোৱেন তেখেতলোকে কি হয়, অকল নিজৰ কামৰ প্ৰতি যেতিয়া কেৱল এটা কামত একঘামী হৈ থাকে। তেওঁলোকে অন্য কথা ভাবিবলৈ চিন্তা নক যাৰ ফলচে মানুহক মানুহক জ্ঞান নকৰে। আকৌ সমান্তৰাল বাবে চাওক। আজি মানুহৰ চৰিত্ৰৰ চৰিত্ৰই হওক বা তেখেতলোকৰ শিষ্টাচাৰ হওক শিকষ্টাৰ ক্ষেত্ৰত ত আজি ছাত্ৰ-ছাত্ৰীসকলক সৰুতে জ্ঞান দিয়া নহয়। পিতৃ মাতৃৰ পৰা আজিকালি ছাত্ৰ ছাত্ৰীসকল যথেষ্ট দূৰত দেখা পোৱা যায়, যিটো সময়ত পিতৃ মাতৃৰ প্ৰয়োজন হয়, সেইটো সময়ত তেখেতলোকৰ হাতত এটা মোৱাইল তুলি দিয়া হয়। তেখেতলোকক বা অকলে ৰখা হয় এনেকুৱা ছাতি আছে। এ এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰী সমূহ কিন্তু আমি একেবাৰে ক'বলৈ নাযাওঁ যে এনেকুৱা ছাত্ৰ-ছাত্ৰী কেৱল অকল তেনেকুৱা ছাত্ৰ-ছাত্ৰী আছে অন্যান্য বা ল'ৰা-ছোৱালী নাই যিসকল ভাল ল'ৰা-ছোৱালী তেনেকুৱা কথা ক'বলৈ নাযাওঁ। কিন্তু সেই প্ৰজন্মটো কিন্তু সেই দিশৰ গতি থকা দে-দেখা পোৱা গৈছে। আপুনি হয়তো নিশ্চয় সেই তেনেকুৱা ধৰণৰ অনুভৱ কৰিছে। আনকি আমাৰ, গতিকে আমি এটা কথা ক'ব লাগে যে যিবিলাক সম্পৰ্ক আমাৰ মানুহৰ মাজৰ যিবিলাক সম্পৰ্ক সদায় বহুত যথেষ্ট বিৰল হয়। যথেষ্ট বিৰল গতিকে সেই সম্পৰ্কসমূহ আমি সদায় বজাই ৰাখিব লাগে।
নিশ্চয়, নিশ্চয়।
আমাৰ ইন্দ্ৰিয়সমূহ-ইন্দ্ৰিয়সমূহ।
হয়, সেইবোৰ কমাই-কমাই ৰাখিবলৈ চেষ্টা কৰিব লাগে।
হয়-হয়, নিশ্চয় কৰিব লাগে, আৰু সেই আমি এটা যান্ত্ৰিক মাধ্যমৰ মাজত থকাৰ কাৰণে ইন্দ্ৰিয়সমূহৰ ক্ষেত্ৰত চাবলৈ গ'লে আমি শৰীৰ চৰ্চাইহে সেই ইন্দ্ৰিয়সমূহৰ বশৱৰ্তি কৰিব পাৰি, গতিকে শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আমি ধ্যান দিব লাগে, যি যিয়ে সেই ইন্দ্ৰিয়সমূহৰ কাম কৰিব, ধ্যান কৰিব লাগে, নিজৰ কাৰণে দিনটোত সময় উলিয়াব লাগে, নিজৰ হেল্থৰ প্ৰতি শিকিব লাগে কাৰণ হেল্থটোৱে মেইন বা স্বাস্থ্যটোৱে মেইন কাৰণ সুস্থ স্বাস্থ্যত সুস্থ মন, স্বাস যেতিয়া বেয়া হ'ব তেতিয়া হঠাতে খং উঠিব।
নিশ্চয়, নিছ
সেইসমূহ হয়, অভাৰ-অলৰ ওপৰত, অভাৰ-অল আমি সেই কৰিব লাগে। গতিকে মই অ ভাবিছোঁ, যে এই কথাখিনি, এই কথাখিনি সঁচাকৈ বাস্তৱ জীৱনত আজি দেখা পোৱা গৈছে। আপুনি কি ভাবে? সমাজ এটা সঁচাকৈয়ে, সমাজত এটা, বাধা হয়নে নহয়? সমাজৰ এটাই
হয় নিশ্চয়, এইটো এটা সমাজত বাধা প্ৰয়োগ কৰে ই, হয়, সেইবাবে আমি যিমান পাৰো ইয়াক কম কৈ ব্যৱহাৰ কৰিবলৈ চেছ
হয় ইয়াৰ প্ৰতিকাৰ স্বৰূপে আমি, সম্পৰ্কসমূহ আমি সম সম্পৰ্কসমূহৰ মূল্য বুজি পাবা। লাগিব লাগে, কাৰণ আহ বস্তুসমূহ যেতিয়া আমাৰ হাতৰ পৰা হেৰাই যায় প্ৰকৃততে। তেতিয়াহে তাৰ মুল্যসমূহ গম পোৱা যায়, গতিকে চাওক যে আহ সময় আৰু আমাৰ স্মৃতিসমূহ সম্পৰ্ক সমূহ। এবাৰ পাৰ হৈ যোৱাৰ লগে লগে। এবাৰ ভগাৰ লগে লগে পুনৰ যোৰা দিয়াতো যথেষ্ট কঠিন। কঠিন গতিকে চাওক যিহেতু আমি মানুহ হিচাপে আমি আমি আমাৰ। মানৱীয় সম্পৰ্ক সমূহে হওক আ। সম্পৰ্ক সমূহ হওক। বজাই ৰাখিব লাগে। তাৰ মাজত কেৱল, এটা ডিজিটেল সাধাৰণ ক'ডৰ কাৰণে এটা ডিজিটেল সাধাৰণ মেছেজৰ ওপৰত, আমি নিৰ্ভৰ কৰিব নালাগে, আমি আমাৰ মানুহ। অনুভুতি সমূহ আমি মানুহ। হৰ মাজতে শ্বেয়াৰ কৰিব লাগে। আমি শি। কৃত্ৰিম বুদ্ধিমত। তা সৈতে শ্বেয়াৰ কৰি আমি। কোনো ধৰনৰ পাব পাৰো কিন্তু আমাৰ ধৰণৰ কোনো প্ৰকৃত জীৱনত ইমান লাভালাভ হ'ব বুলি মই নাভাবো। এজন ব্যক্তি এজন ব্যক্তিৰ জীৱনত যেনে এজন আমাৰ জীৱনত যেনে এজন ব্যক্তিৰ অস্তিত্বও বেলেগ এটা সাধাৰণ এপ্লিকেশ্যনৰ বা এটা চফ্টৰ। প অস্তিত্ব যেনেকৈ বেলেগ। সেই কথাটো কেতিয়াও আমি এজন মানুহ। হক এপ্লিকেশ্যনৰ লগত তুলণা কৰিব নালাগে। সদায় আমি মানু্হ। মানুহৰ কেটেগৰীত পৰিম এপ্লিকেচন সদাই এপ্লিকেচনৰ কেটেগৰীত গতিকে মই আজি আশা কৰিছো, আপোনাৰ মোৰ মাজৰ। বাৰ্তা খিনি, সমাজলৈ যাওক আপোনাৰ মোৰ। কথাখিনি আজি সকলো মনুহে জানক। এনেকৈ যি ধৰণে আমি আলোচনা। সৈছে সকলো মানুহে জানক।
হয়।
সমাজৰ সেই যিসমূহ সৰু-সুৰা কথা সম্পৰ্কৰ মাজত পতা সৰু-সুৰা কথাসমূহেই এটা ডাঙৰ ৰূপ লয়গে, সমাজখনৰ মাজত অস্থিৰতাৰ সৃষ্টি কৰে। সেইসমূহ যাতে নাইকিয়া হওক। শেষত আপোনাৰ মই। আজি এটা ৰিভিউ বিচাৰিছোঁ। কেনেকুৱা পালে আপুনি মোক। জনাওক, মই যথেষ্ট।
হয় হয় আজি নিশ্চয় ভাল লাগিল, আমি বহুত নজনা কথা আমি জানিব পাৰিলোঁ। আশা কৰো আগলৈও এনেধৰণে বাৰ্তা লাভ কৰি।
হয় নিশ্চয় নিশ্চয় নিশ্চয় ধন্যবাদ। আজিলৈ ৰাখিছো শুভৰাতি
ধন্যবাদ ধন্যবাদ